অ, কি কৰিছা?
মই আছো এনেই তুমি?
আছো- আছো এই ৰাতিপুৱাৰ পৰা লুইত গুৱাহাটী পৰা।
অ, ৰাতিপুৱা পালেহি কিমান টাইমত?
সাতটামান বাজিলে এই ট্ৰেইনত আহিলোঁ যে হে ৰাতি শুবলৈ অলপ বেয়াও লাগে তে ন?
অ' সেইটো হয় বাৰু তুমি নোখোৱাকে আহা ন'।
নহয় নহয় শু কেতিয়াবা মানে টোপনি গলে শুই দিও আৰু এই এতিয়া এই আজি কালি টোপনি নাহিলে। ৰাতিৰ তাকৌ ৰুটি খাই আছিলো যে অ'। মানে পেটতো ভাল লগা নাছিলে ঘৰত ভাতকেইটা খুৱাৰ পাছত ভাল হ'ব।
সেইটো কাৰণে মই তোমাক ক'লে তুমি ভাত খালা কিন্তু তুমি মোৰ কথা নুশুনা।
উম, মই ভাবিছিলোঁ
তুমি ৰাতিপুৱাহে
কি কৰি আছা এতিয়া, কি কৰি আছা এতিয়া।
মই এতিয়া বহি আছো।
অ
ভাত কিহেৰে খালা?
মই, মই হেৰি দালি আৰু আলু, বেঙেনা আৰু হেৰি ভাজি মানে।
অ'।
তুমি কি শাক কিহে খালা, তুমি কিহে খালা?
অল উ। মই আলু ভাজি আৰু দালি কঁঠাল গুটি দিয়া আছিলে।
উম উম
শুনাচোন। শুনিছা অলপমান শ্ল'কে ভাবা। অলপমান শ্লকে পাতা।
অ'। হব আজি টো যোৱা নহলে
উম
উম কাইলে ৰাতিপুৱাই যাম আৰু
কাইলে দিনটো
উম অ' ক'ত বহোঙগে।
আমাৰ ইয়াত ধুনীয়া জেগা ক'ত আছে।
হেলেমত
ঘূৰিব পৰা জেগা।
এয়াতে বহিব লাগিব গুৰিবলে। হেৰি এ ক'ত আছে পাহাৰ ফালে যাওঁ নেকি পাহাৰ মানে।
পাহাৰো বেয়া।
তাতে যাব পাৰি আৰু অ'।
তুমি একেবাৰে ওপৰতে যোৱা নাই ন'।
হোম
একেবাৰে ওপৰতে যোৱা নাই ন?
এ ওপৰত গৈছোঁ। একেবাৰে ওপৰত মানে একেবাৰে নদী নহয় জানো একেবাৰে ওপৰত
এইটো যে ডাঙৰ যে ঝৰ্ণাটো যে আছে।
তাত গৈছো গৈছো
হেল্ল'
তাত গৈছো বোলো
একে আমি যোৱা সেইদিনাখন যোৱা জেগাটোত গৈছা তুমি
গৈছোঁ
কেতিয়া গ'লা তুমি?
শুনিছো মই আগতে গৈছিলোঁ বহুত দিন এতিয়া যোৱা নাই এই মানে ঝৰ্ণা মানে কি হেৰি এই যে সৰু ঝৰ্ণাটো যে আছে যে গা মই যে গা ধুইছিলো দেখাইছিলোঁ সেইটো নেকি?
নহয় সেয়া তুমি ক'তনো ধৰিছিলা মই আজিলৈকে ধৰিবই নোৱাৰিলো
ওপৰতে ঝৰ্ণা এটা আছিলে সৰু মানে সৰু মানে ঠিকে আছিলে
ওম সৰু আছিলে সেইখন
এজন মানে কি পানী অলপ - অলপ উম, হেৰিটো পানীটো আছিলে খালি বস্তুটো ডাঙৰ নহয় সৰু। তাৰ পিছত যোৱাই নাই আৰু।
সেই তেতিয়াওঁ তুমি মনে-মনে গৈছিলা দে।
পাহাৰত এলাওঁ আছে নে যাব- যাবলে ওপৰত?
তাত সেইদিনাখন আমি যেতিয়া গৈছিলোঁ
অ',
তেতিয়া এই দলঙৰ পিছত ওপৰ যাব নিদিয়ে এনেই আগতেতো দিয়ে ন?
অ',
তাৰপিছত মাতিলে মাতি পেলাই মানে কৈছে লোকেলখিনিকহে এনেকৈ যাব দিওঁ আৰু টিকেট মানে
অ',
তাৰপিছত আমাক ক'লে যে দলং এখন আছে তাৰলৈকে তোমালোক যাব পাৰিবা তাত তোমালোকক পুলিচে পালে মেলিলেও আমাৰ লগত কণ্টেক্ট কৰাই দিলেই হ'ল আমিও পাতি দিম কি পাতিব লাগে।
অ',
দলং পাৰ হৈ আমি কিমান কিলোমিটাৰ গৈছো ঠিক নাই।
ৰাতি?
সেইদিনাখন দিনত।
পাহাৰৰ কথা কৈ আছা?
তোমাক কি কথা কৈ আছিলো মই?
এ নাই -নাই মোৰ মনত পতকে বেলেগ এটা কথা আহিছিলে।
কি কথা?
এ মানে মই হেৰি তুমি আৰু চিংকোহত এনেকে ওলাই যোৱা যে ৰাস্তা লৈ ৰাতি বুলি মোক ক'ব লাগিব।
অ, যদি সেইদিনাখন আমাক পুলিচে ধৰিলেহেঁতেন নহয়
এ তাত মানে কি হৈ যাব?
শেষ আছে
উম, এ সেইকাৰণে বেছি উপদ যাব নালাগে। যাম আৰু এই